হেল্ল', অ কোৱা।
কি খবৰ?
ভাল, তোমাৰ?
মোৰো ভালেই দিয়া, কি কৰি আছিলা?
এনেই আছিলো, তুমি?
মই তোমাৰ আছো এনে অকনমান চাদৰ উপৰত আহিছো খোজ কঢ়ি আছো। আ, ঘৰত ধূনা দিছে মানে, হা?
চাহ খালা?
চাহ খোৱা নাই ৰবা, এ তাকে ঘৰত ধূনা দিছে অলপমান কিমান মহ হৈছে বাপৰে। সেইকাৰণে অলপমান ধূনা দি দিছে। এতিয়া ঘৰত মানে সোমাব ব নোৱাৰা হৈ আছে একদম। গোটে ধোৱা, ধোৱা। সেইকাৰণে অলপমান চাটৰ ওপৰলে আহিলো। তুমি চাহ-তাহ খালা?
অ, মই খালো দিয়া।
চাহ খালা? কি কৰি আছিলা?
আছিলো ইণ্টাৰণশ্বিপৰ পৰা আহি।
অ, আচ্ছা, আচ্ছা। ইণ্টাৰ্নচিপত থাকা টাইম খিনি ভালে লাগে ন? কিন্তু আহা পিছতহে বৰ লাগে। ঘৰত কি কৰো কি নকৰোঁ লাগে ন? তাতে থাকিলে অকমান টাইম পাছ হৈ যায়।
তাকেই।
এতিয়া ঘৰত আহাৰ লগে লগে বৰিং লাগে আৰু। কিবাকে অ তাকেইটো। মানে ওৱান টুৱেণ্টি আৱাৰ্চ কিবাকে গলে হ'ল আৰু দেই। নবা বম বহুত ঝালা এইবোৰ। সেয়েটো, মই মই আৰু মই আৰু কি ইমেজিন কৰি আছিলো জানা? যে আমাৰ তাত যদি কিবা এটা ছুপাৰ পাৱাৰ থাকিল হয় ন? মানে ধৰি লোৱা ছুপাৰ পাৱাৰ চুপাৰ পাৱাৰ লাইক তোমাৰ ইনভিজিবল হৈ গ'লো বোলে। হ-হ ইনভিজিবল হৈ গ'ল। নহবা বোলে মেইন আৰু মোৰ মানে মেইনকে এটা হ'ব মানে এটা চুপাৰ পাৱাৰ লাগে। এইটো কি জানানে, মাইণ্ড ৰিডিং।
অ।
ইমান ইচ্ছা মানে। মই মানে মানুহৰ মনটো পঢ়ি চাব মন যায়। মোৰ কথা
সঁচা।
ন?
তাকেইতো কাৰ মনত কি চলি আছে জানিব পাৰিলো হয়।
সেইটো, কাৰ মনত কি চলি আছে আমাৰ বিষয়ে? কি বা ভাবে? বোলে দেখা লগে লগে বোলে ডাইৰেক গম পাই গৈছো। পেটে পেটে বোলে ভাবি আছে ই আহিলে এইজনী কামোৰ দিবলে কিবা-কিবি মনত বোলে কিন্তু মুখত বোলে হাঁহি মেলি দেখাই আছে। অ আহিছা এনেক
উ, উ।
ন? মাইণ্ডটো যদি ৰিড কৰিব পাৰিলো হয়, কিছুমানটো আমাৰ কথা ভালকেও ভাবে চাগে? ইমান ভাল ছোৱালী তাই লগত কথা পাতি ভাল লাগে। উ ভাইব মিলে। সেনেকেওটো কিছুমান ভাবা ছোৱালী আছে। আছে ন? আৰু কিছুমানেটো চাগে কি কি বা ভাবে?
আৰু মোৰ চবতকে ভাল লাগে এ ডৰেমনৰ যে এখন দৰ্জা আছিল।
অ, ডৰেমনৰ অ সেইটো যে। দৰ্জাখন এনিমে দৰ।
হয়।
মইতো তোমাৰ ঘৰত চাগে কেইবাৰ গ'লো হয়।
সঁচা কিন্তু।
কি বুলি কয়? মায়ে সেনেকে কয় এনিমে ডৰ মুজে মুজে ৰানী কি ঘৰ লেকৰ যাও। দাইৰেক এইটো কেনেকে পচিবল বাৰু? এইটো এনেও নহয় দেই এটো কাৰ্টুনৰ বস্তু কাৰ্টুনতে থাকিব কাৰণ চাবা হা দৌৰ এখন খোলা লগে লগে বেলেগ জেগাত পাব এটো কেনেকে পচিবল আৰু।
মোৰ মানে বহুত ইচ্ছা আছে সেইখন যদি পালো হয় মই ক'ত ক'ত গ'লো হয়।
মইতো ডাইৰেক্ট ক'লো হয় এনিমি দো মুজে মনালী লেকৰ চালৌ।
হ হ
ডাইৰেক্ট বোলে মনালী মোক মানে মেইন কি মানে এনিমি দৌৰতো দৌৰে প্লাচ মোক এখন কি লাগে জানানে এইটো অ এইটো যে দৰে মান পকেটটো যে গেজেট য'ত ওলাই উফ সেইটো যদি মোৰ তাত থাকিল হয়।
চা কিন্তু দেই কিমান পাৱাৰ থাকিলে হয় না আমাৰ।
পাৱাৰ থাকিলে মানে এনেকুৱা চুপাৰ পাৱাৰ লাগে কিন্তু এনেকুৱা চুপাৰ পাৱাৰ ইমেজিন কৰিব নোৱাৰা দিয়াচোন ক'তনো পাবা।
আচাই
এইবোৰ মানে এইবোৰ মানে ৰিয়েলিষ্টিক নহয় আৰু ইমেজিনে কৰিব লাগিব।
আৰু এনেকুৱা হ'ব লাগিছিল এ আমি মানে ধৰা এই আছো এই গাইফ হৈ গলো লগা লগ
অ। এই বোলে আমাৰ দেৰি হৈ আছে দেৰি হৈ আছে এনেকে চুটকি বজ দিয়া লগে লগে কিবা থংকে পাই গলো বোলে।
অহ
বহুত বোলে লেট আৰু মানে দেই কলেজত বোলে এটেনডেঞ্চ ল'ব বহুত বহুত লেট এনেকে দিল্লো বোলে ক্লাছ ৰুমত গৈ বহি আছোগে।
তাকেইতো
আৰু এটা চুপাৰ পাৱাৰ কি লাগে জানানে মোক মানে হাত খন যাতে এনেকে ওচৰত দিয়া লগে লগে এচি হাৱা আহি যায়। এই গৰমত মানে মেইনলি মোক সেইটো চুপাৰ পাহাৰ মেইনলি লাগে হাতখন এনেকে দি দিয়াৰ লগে লগে যাতে হাতৰ পৰা কিবা এটা ঠাণ্ডাই এছি হাৱা আহি যায় মুখৰ একদম খচকে লাগি যাওঁক। ৱাও। কি কি যে ইমেজিন কৰি থাকো মই।
সঁচা কিন্তু। আৰু আমাৰ আৰু শুনা না
হু কোৱা?
মানে আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল যে মানে ৰিয়েল লাইফত আমাৰ কাষত চোপাৰ পাৱাৰ নাথাকিলেও কিছুমান কোৱালিটিছ যিবোৰ মানে ছুপাৰ পাৱাৰৰ নিচিনাই ন।
অ কিছুমান আছে আছে এ ধৰি ল তুমি এষ্ট্ৰলজাৰ এষ্ট্ৰলজাৰ কেইটা দেখিছ না তাহাঁতেতো আমাৰ ভৱিষ্যত বাণী কৰি দিয়ে আ কিছুমানে তো বিশ্বাস কৰা মানে এজন আছে হা মত তোমাক এটা কাহানি ক আমাৰ ভাইটিয়ে মানে মোৰ ভাইটি আছে ন মোৰ ভাইটিয়ে মানে মেট্ৰিক দিয়াৰ আগত এজনৰ মানে এখে ক্ষেত্ৰত তাতে দেখাবও গৈছিলে হা।
ক'ত আছে জানা নেকি?
অ যাব পাৰি যোৱা যদি।
ক'ত আছে?
এ হেৰিত তোমাৰ গণেশ পুখুৰী নাৰায়নপুৰৰ ফালে আছে। নয়নপুৰৰ ফালে আছে একদম প্ৰমাণিক দেই মই সঁচা কথা। কৈ আছো মানে কি হল তেখেতে আমাৰ আইনক আইনক দেখাব যাওঁতে মানে কৈছিলে যে তুমি ফুটবল খেলি ভাল পোৱা ন। সেনেক কৈছিলে আৰু তেখেতে গমেই নাপায়। পায়। আমাৰ আইনে কি আমে ভাইটিয়ে কি খেলে কি নেখেলে। তেখেতে কেনেকে গম পাব ন। একো কোৱাই নাই নোকোৱাকে কৈছে যে তুমি খেলি ভাল পোৱা, বল টাইপৰ বস্তু খেলি ভাল ফুটবল খেলা নেকি? ডাইৰেক সেনেকে কৈছে আৰু প্লাছ কৈছে যে তোমাৰ ফুটবলত স্কপ আছে। তুমি ভালকে খেলি থাকা। এ চাকৰিও চাকৰিও পাবা ফুটবলৰ থুৰেদি মানে খেলা থুৰেদি পায় ন। আৰু খেলাৰ থুৰেদি চাবাচোন তোমাৰ এ স্পৰ্টচৰ কটা দি ন ভাল ভাল কলেজতো পায়। আমাৰ এতিয়া ভাইটিৰ লগৰ এটা, সি মানে বেডমিন্টন প্লেয়াৰ হয়, ইন্টাৰনেচনেল খেলে। বাহিৰতো খেলিব গৈছে। ত' সেই তেনেকে তেনেকে সি কটনত পালে। সেই খেলাৰ কটা দি। খেলা কটাদি ক কটনত পালে। এতিয়া সেইকাৰণে মানে তেখেতে কৈছে এষ্ট্ৰলজাৰজনে। যে হেৰি তুমিও খেলা কটা দি সেনেকে পাবা। চাকৰি-তাকৰি, অ মই যোৱা নাছি, এ মোৰ ভয় লাগে যাবলে। কিবা বেছিয়ে সঁচা কথা কৈ দিয়ক।
হ, এ আৰু মইও এবাৰ গৈছো হা, তোমাৰ হেৰি আছে ছিক্স মাইলৰ পিনে। মানে মানে বেয়াও লাগিছে শুনি কিনে জানানে।
কি ক'লে?
কিবা কিবি কৰিছিল এইবিলাক ভালকে। মানে বেয়া লাগিছিল। কিন্তু পুৰা সঁচা সঁচা কথা কয় দে।
সঁচা সঁচা কথা কয় ন? আৰু তোমাৰ হেৰি মা কাৰ লগত গৈছিলা? অকলে গৈছিলা?
নাই মোৰ ফ্ৰেণ্ড এজনীৰ লগত গৈছিলো। নাই ফ্ৰেণ্ড এজনীৰ লগত। অ-অ চবৰে লগত যাব পাৰি।
মই আকৌ ভা মানে মইটো ফ্ৰেণ্ডৰ লগত গৈ পোৱা নাই। মই ভাবিছো যে মাৰ লগত গ'লেহে এনেকে হয় নেকি? মানে ফেমিলিৰ লগত যাব
নাই, নাই। যাৰে লগত যোৱা, ফ্ৰেণ্ডৰ লগতো যাব পাৰা, একো নাই। ভালহে।
এ সেইটোতো হয়ে বাৰু। অ'- আমি যদি অকণমান কিবা ছিক্ৰেট কথা থাকিলেও আমাক ডাইৰেক্ট ক'ব পাৰিব ন'। মানে এতিয়া ফেমিলিৰ লগত কিছুমান কথা শ্বেয়ৰ কৰিব নোৱাৰি ন', তো যোনবোৰ ফ্ৰেণ্ডছৰ লগত পাৰি।
সেইটোৱে, মই ফ্ৰেণ্ডছৰ লগত গৈছিলোঁ। মানে মো- উম। কোৱা, কোৱা।
তাৰপিছত?
মানে মই তাইৰ লগত গ'লো। মোৰ লগৰ এজনীয়ে গৈ, মানে খুব ভাল হয়। মোৰ তেতিয়া মানে বহুত প্ৰব্লেম চলি আছিল হা।
তাপিছত এনেকে গ'লো। বহুত কথা কলে, পুৰা সঁচা-সঁচা কথা কয়। দেই। তাৰপিছত মানে মই ভাবিলো অ এই সঁচাই হয়চোন মানে কৈছে যেতিয়া। এতিয়া আৰু যোৱা নাই। এতিয়া আৰু যাবলৈ মোৰ ভয় লাগে জানা নে। আকৌ কিবা কব মন চোন বেয়া হৈ যাব।
অ, সেইটো হয় পিছ একফালৰ পৰা মনো বেয়া লাগে জানানে, বেছি সঁচা কথা কৈ দিলে। হুম। উম অভাৰ থিংকিং হৈ যায়। মানে কি জানা? তাহাঁত তেখেত তেখেত বিলাকক মানে এটা ছুপাৰ পাৱাৰ দিয়ে পঠাই ভগবানে। কাৰণ নহবা তাহাঁতে কেনেকে গম পাব কোৱাচোন যে আমি কি কৰিম কি নকৰিম।
আৰু সিহঁতে যে আঙুঠি বিলাক দিয়ে। সেইবিলাকো মানে পুৰা প্ৰুফ আছে।
প্ৰুফ আছে, প্ৰমাণ আছে। আঙুঠি, ব্ৰেচলেট জাতীয় যে বস্তু দিয়ে কিবা। এ চেইন টেইন দিয়ে যে, এনেকে ক কলা ৰছী। ৰঙা ৰচী তেনেকে লগাই থব যে তাবিজ দিয়ে। অ, সেই ত বহুত প্ৰমাণিক বুলি শুনিছো দেই। তোমাৰ ইনছ তাত এটা পেজ আছে দেখিছানে? তোমাৰ বাৰ্থডেটো মাতে অ ললে ভাল। চৰি বাৰ্থডেত নহয় তোমাৰ ধৰি লোৱা ধনু মানে ৰাখি ৰাখি যে।
অ, অ।
ৰাশি মতে ল'লে ভাল।
অ' ক্ৰিষ্টেলবিলাকৰ বহুত দাম, জানানে?
দাম - দাম, দাম আছে কিন্তু। মানে একদম যদি তুমি- অ' বহুত দাম। তুমি যদি একদম দামী, ৰিয়েল যোনটো ৰিয়েল ক্ৰিষ্টেল লোৱা ন', সেইবিলাকতো পাঁচ হেজাৰ মান লৈ ল'ব।
তাকে।
আমাৰ- আমাৰ মানে মামীয়ে পিন্ধে হা, হাতত। তিনি-চাৰিডাল মান পিন্ধে। বু- বহুত দামী মানে, একদম ৰিয়েল। আৰু মানে বহুত প্ৰমাণিকো হয়। সেইকাৰণে মামীৰ ভালো হৈছে দিয়াচোন। এছ বি আইত গভৰ্মেন্ট চাকৰি কৰি আছে। পইচা-পাতিৰ অভাৱ নাই। ভাল আৰু চব ফালৰ পৰা। তো সেই তে- এইবোৰ প্ৰমাণিক হয় জানা।
উম, জানো।
মানে মানুহবিলাকে- ছৰি, মানুহে ওলাইছে, ভগৱানে মানে সেই চুপাৰ পাৱাৰ এটা - এটা দিয়ে পঠায় মানুহক, গম পাইছে নে? একদম সত্য কথা কৈছোঁ দে চেক - চেক কৰিছে চব চেক মানে দি পঠায় একদম ভগৱানে সেই এটা - এটা চুপাৰ পাৱাৰ। বিশ্বাস কৰা অ' আমাৰ এই বৰপেটাত, মানে পাপাহঁতৰ ঘৰত এই যে এটা যে কালী পূজা পাতে, মই যে সদায় প্ৰ ত্যেক বছৰে যাওঁ। এইবাৰো- এইবাৰ বাৰু ইন্টাৰ্নশ্বিপৰ কাৰণে যোৱা হয় নে নহয় ঠিক নাই। জুলাইত যে যাওঁ, এই জুলাইততো পাতিব ন'? এই মানে পূজাৰ কেইদিনমানৰ আগতে সেই তেখেতৰ মানে সে এজ- দুজন মানুহৰ গাত মানে, এজনৰ গাত শিৱ লাগে, এজনৰ গাত কালী লাগি যায়। পূজা এতিয়া আহি আছে দেই এ এতিয়াৰ পৰাই। তেখেত তেখেতৰ গাত মানে লাগিয়ে গ'ল আৰু এইটো নে চেৰেল কাৰণ কিয় জানা মানুহকেইটা এনেই নৰ্মেলি নৰ্মলে আমাৰ নিচিনাই মানুহ। যেতিয়া আমি- যেতিয়া পূজা টাইম হ'ব ন', এই বলি কাটি, বলি-চলি যে কাটে, সেই তেজ খাই দিয়ে একো গম নাপায়। নৰ্মেল মানুহ এজনে খাব পাৰিব? বলি কটা তেজ? পাগলা হৈ যাবচোন ন- বলি কাটা তেজ খাব হলে। সেই কিন্তু সেই পূজাৰ টাইমত, সেই পূজাৰ টাইমত মানে তেখেতক একদম ৰিয়েল ঘটনা দেই। একদম সঁচাকে একদম উম- হেৰি
মই ভিডিঅ' দেখিছোঁ এইবোৰৰ।
দেখিছা ন'?
অ' মূৰটো লৈ খাই দিয়ে।
অ' - অ', য়েচ - য়েচ। মূৰটো নহয়, গাটো- গাটো লৈ এনেকে খাই দিয়ে। মূৰটো থৈ দিয়ে, গাৰটো এনে- গাটো লৈ এনেকে খাই দিয়ে। কিন্তু সেই মানুহজনকে পূজা খ তম হোৱা কেইদিনমানৰ পাছত যেতিয়া দেখো না, দেখিছোঁ ৰাস্তাত, একদম নৰ্মেল।
অ'।
নৰ্মেল হাই-হেল্ল' কৰিছে, নৰ্মেলি মাতিছে, একো নাই দে তিয়া।
কিয়বা‌ এনেকুৱা?
কেনেকুৱা আচৰিত? কেনেকুৱা মানে চুপাৰ পাৱাৰ নহয়, ভগৱানে মানে এটা শক্তিয়ে দি দিয়ে, গম পাইছানে?
অ'।
এটা মানে পাৱাৰে দি দিয়ে। আৰু এইবোৰ যাৰে-তাৰে গাত নালাগে। মানে বহুত ৰেয়াৰ আৰু বহুত মানে ছিলেক্টিভ মানুহৰ গাতে লাগে। কাৰণ‌ এতিয়া উম ঘপক্কে আৰু, যাৰে-তাৰে গাত থৰি লাগিব? যোনে বেয়া কাম কৰে, য- যোনে বেয়া মানুহ,
অহ।
একদম ৰিয়েল কথা দেই। আমি এতিয়া নৰ্মেলি এইবোৰ চুপাৰ পাৱাৰৰ কথা পাতি আছো, ইনভিজিবল হৈ- লাগে, কিবা কৰিব লাগে, কিন্তু যাৰ তাত সঁচাকে লাগে তাহাঁতি ভবা না।
সঁচা কিন্তু আৰু তেওঁৰ যে লাগে তেওঁৰ মানে একো নহয় নেকি?
হা।
একো নহয় নেকি তেওঁৰ প্ৰব্লেম?
নাই নাই একো প্ৰব্লেম নাই।